অ', কোৱা।
কি কৰি আছা?
মই বাহিৰতে বহি আছো খিৰিকীত, তুমি?
আচ্ছা, মই এনেই বিচনাতে পৰি আছোঁ, ভাত খালা?
মই বাৰু খাইছো এতিয়া অলপ আগতে খাইছো, মানে মায়ে অল অলপ দেৰিকৈ বনাইছে ন, বাহিৰত ক'ৰবাত গৈছিলে ঘূৰিব
উম, উম
এতিয়া খাই উঠিছো আৰু, বিচনাতে পৰি আছোঁ
অ', কি খালা?
সেই তোমাৰ মায়ে বনাইছিলে, পনীৰ বনাইছিলে আৰু ভাত দালি আৰু পাপৰ ভাজিছিলে।
অ, অ'
উম, তুমি খালা?
খালো বাৰু মইে
আচ্ছা আচ্ছা খবৰ খতি ভাল
খবৰ খাতি একদম বঢ়িয়া, তোমাৰ কোৱা?
মোৰ মানে ঠিকে চলি আছে এতিয়াাতো মাজতে ঘূৰি আহিছো ন পুৰা মাইণ্ডটো পুৰা ফ্ৰেছ হৈ আছে আৰু
কত ঘৰিলা
মই তোমাৰ এইফালে গৈছিলো তোমাৰ মেঘালয়া অ'
মজাও পাইলো হয়
না মানে আমাৰ কি হৈছিল জানা আমাৰ মানে গ্ৰুপতে পোন্ধৰটা মান আছিলে মানুহ ঠিক আছে ত' আমাৰ ট্ৰেভেলাৰ এটা বুক কৰিছিলো তাত বাছ থাৰ্টিনটা বহিব লাগিছিল হা থাৰ্টিনটা বহা মানে চ' আৰটো পোন্ধ আছিলে আমি ভাবিছো এতিয়া এইটোক নকলে আকৌ মানে বেয়া পাব ন সিতে মনা কৰি লাগ কি জাগা নাই বুলি এতিয়া মানে আমি চাই আছিলো, এনেকুৱও হয় ন'যেনেকে তুমি ভাবিলোৱা ক'বাত জাগা এটাত গৈ আছা। তোমাৰ বিচটা মানুহ আছে। কিন্তু জোগাটোত যোৱা। সময় আহিলে সেইটো কমি যায়, পোন্ধৰটা নহ'লে দহটা মানে বাচিব আৰু যোনে যাব।
অ' অ'
কোৱা হ'ল মানে। তাৰপিছত। কি হ'ল আমাৰ তোমাৰ লাহে- লাহে পোন্ধৰ টাপা দুটা টো। গুচি গ'ল মানে, সিহতৰ বোলে সেই আমি যোনদিনা দিন গৈ আছিলো ন' চৈধ্য তাৰিখে নে পোন্ধৰ তাৰিখে। গৈছিলো আমি, কিন্তু সেইদিনা বোলে স্পৰ্ট এডমিশন আছে কলেজত।
উম
এতিয়া আহিব নোৱাৰে সেই দুটা আৰু এজন ল'ৰা আছিলে সিহতৰে লগৰ, তাৰো স্পন ইংলিছ নাছিলে, সিও নাহিলে ঠিক আছে। বাকী দুয়োজন মানে সিহতৰ মানে বহুত লগৰ হা, আমাক ইমান চিনি নাপাই চও সিহঁতে আমাৰ লগত গৈ কিনো কৰিব নহ সি‌ মানে তাক মজাওক কৰিব নোৱাৰিব ছও সিহঁতেও নগলে, পোন পাঁচটা ইনে কমি গল। এতিয়া বাজিল দছটা দছটা বাতো এজন ছোৱালীৰ কি হ'ল মানে দেউতাকে কৈছিলে, আগতে কি তুমি যাব পাৰা, কিন্তু যেতিয়া ডেটটো আহিলে যোৱা দেউতাকে কৈছে আহ কি তুমি যাব নালাগে হলে তুমি যি ৰুম বুক কৰিছা নে, গাড়ী ভাড়া সেইখিনি দি দিম বাৰু কিন্তু তুমি যাব নালাগে। ঠিক আছে আৰু তাৰ মানে লগৰজন আছিলে লৰাৰ লগৰ এজন ঠিক আছে তাই নগল যদি, তাই নাযায় যদি সি গৈ কি কৰিব নহ
আঠজন গলা মানে
এতিয়া আমাৰ লাষ্ট গলো আঠজন ভাব
উম, ড্ৰাইভাৰটো সতে নজন।
অ ড্ৰাইভাৰটো খুজি নজন ড্ৰাইভাৰটো কাউন্ট নকৰো আৰু বাকী ভাবা তোমাৰ থাৰ্টিনটা মানুহ গ'লে হয় মানে আমাৰ গাড়ী বুক কৰিছিলো ৰুম বুক কৰিছিলো ঠিক আছে গাড়ী ভাৰাটোও হৈ গ'লে হয় ৰুম টোও আৰামছে হৈ গ'লে হয় কিন্তু
পইচাটো ক'ব গ'লে যিমানটো খৰচা হ'ব বুলি ভাবিছিলো তাতছে বেছি হ'ল।
সাত হাজাৰতে হ'লে হয়। কিন্তু এইটো ন দচ হাজাৰ লাগি গল আৰু সেইটোৱেইটো তোমাৰ ন সেইকাৰণে মানে আমাৰ নেক্স যেতিয়া যাম আৰু তেতিয়া আমি চাই চিতি যাম কি যোনে যাব পইচাটো আগতে দি দিবা একসপ্তাহ দুইসপ্তাহ আগত। জমা কৰি থৈ দিম নহলে। পিছত মানুহে কয় ন মই যাব নোৱাৰো মোৰ এইটো প্ৰব্লেম আছে অ' হয়ো বাৰু। কিবা-কিবা প্ৰব্লেম হয়ও কিন্তু ক'ব কাবাৰ-কাবাৰ মানে যেনেকুৱা তোমাৰ। এইটো ভাবি লোৱা ছোৱীজনী দেতাকে যাব। দিয়া নাই আগতে দিছিলে তেনেকুৱা মানে এইটো কিবা মিছাও কথা। হব পাৰে ন।
সেইটোৱে মোক কবা তোমাৰ মই চাগে যাম। কাৰণ মই সেনেকৈ বা নিদিও বাৰু মই মিছা নকওঁ মই যাম বুলি ক'লে যামেই আৰু
নহয় মই তোমাকো কলো হয় মানে আগৰ পাই পোন্ধৰটা আছিল ন। এতিয়া তোমাক আৰু এ এক এসপ্তাহ আগতকৈ কিন্তু কি লাভ হ'ব। তোমাৰ আৰু পইচাওতো পইচাও লাগিব তোমাৰ পাৰ্মিশনো লাগিব। এক সপ্তাহটো থৰি তুমি সাত ন' হাজাৰ আনিব পাৰিব কোৱাচোন।
কি বুলি কয় তোমাৰ তাতে কিমান দিন থাকিলা মানে জেগাবোৰ ভালনে উম।
কে আমি গুৱাহাটীতে থাকিছিলো মানে সেইদিনা মানে ৰেষ্ট লৈছিলো আৰু তাতে মানে গুৱাহাটী পাৰ্ক অ' হোম ষ্টেতে থাকিছিলো আমি। ঠিক আছে হোম ষ্টে ললো তাৰপিছত আমি দুপৰীয়া অলপ খাবলৈ ওলাই আহিলো হোটেলত। ঠিক আছে। হোটেলত খাবলৈ ওলাই আহিলো তাৰ পিছত সন্ধিয়া সময়ত সবে প্লেন কৰিলো পাৰ্ক ঘুৰো। গুৱাহাটীত বহুত বিলাক পাৰ্ক আছে ন ত এ এটা পাৰ্কত গ'লো তাৰপিছত তাত এ কিবা‌ এটা‌ ফিছ লৈ আৰু পাৰ্ক ফিছ এটা এশ টকা মান।
উম
তাৰ পিছত ঘূৰিলো ফটো উঠিলো তাৰপিছত তাৰপা ঘৰত আহিলো তাৰ পিছত আমি মানে ৰাস্ত তাত মানে বাছত আহিছিলো ন গ্ৰীণ বাছ এটা। পায় গুৱাহাটীত। সেইটোৱে চলে। তাৰ পিছত তোমাৰ আমাৰ ৰাস্তাতটো নৰখে সেইবিলাক বাছ চো আমি এটা কাম কৰিলো চবে ভাবি কি আমি কিবা অৰ্ডাৰ দি দিওঁ, ত' ৰাতি ভাতটো আমি অৰ্ডাৰ এতে দি দিলো কিবা পিজ্জা নহলে বাৰ্গাৰ এইটো খাই থৈছো আৰু তাৰপিছত চবে মানে অলপমান ফূৰ্তি কৰি পেলাই শুই গ'লো। তাৰপিছত অ', পিজ্জা বাৰ্গাৰ এনেকুৱা থৰি মানে চবৰে এটা এটা পিজ্জা আৰু দুটা দুটা বাৰ্গাৰ আছিল।
অ', ঠিকে আছে তেনে এই মইতো এটা পিজ্জাই খাব নোৱাৰোৰে কব গলে। হ হ বাকী
বাকী মানে আমাক সন্ধিয়াও কম খোৱা হৈছিল ন। মানে আৰু পুৰা ঘূৰিছো। পোৰা কেলেৰিজ বাৰ্ণ হৈছে ন সেইকাৰে ভোক লাগিছিলে। চবে মানে এটা পিজ্জা দুটা বাৰ্গাৰ খাইছে আৰু। তাৰপিছত কি হ'ল চবে খুই গ'লো তাৰ পিছত ট্ৰেভেলাৰ খন মানে অহা কথা আছে ছিলে ৰাতিপুৱা আঠটাতে হা।
উম।
মানে আমি ৰাতিপুৱাটো তোমাৰ চাৰে ছটা মানত উঠিলো, ছবে ৰেডি হুণ্টে হুণ্টে তোমাৰ নটা চাৰে নটা টা বাজি গ'ল কিন্তু ট্ৰভেলাৰখন চাৰে আঠটাতে আহি ৰখি আছে, এঘণ্টামান ৰখিলে তাৰ পিছত আমি উঠ উঠিলোঁ আৰু উঠাৰ পিছত আমি তোমাৰ এনেই মানে যেনেকে কিবা ট্ৰিপত গওঁতে কিবা মিঠা খাব লাগে ন। চ মু লগ লগৰজনীয়ে চণ পাপুৰিটো আনিছিলে চণ পাপৰি টো চবে খালো আৰু। খাই পালে চবে বহিলো আৰু তাৰ পিছত চিতা চিদা গৈছো তাৰ পিছ গহা শ্বিলং পোৱা ৰাস্তাটোতে মানে বহুত ঘূৰণীয়া ৰাস্তা ন। চবে মানে কাৰবাৰ কাৰবাৰ যে হয় মানে বাছত বহিলে মানে পুৰা মাথাতোক কিবা ঘূৰাই। বমি আহে ঠিক আছে অ' আমাৰ সেইটো কাৰণে দুজন লগৰ মানে ভালকে এনজয় কৰিব নোৱাৰিলে ইমান ঠিক আছে ইনে ভ জাগাটোত প কিবা এটাত যেনেকে ডেষ্টিনি তোমাৰ ৱাটাৰফল হওক নহলে কিবা এটা জাগা ঘুৰা জেগা তাত ঠিকে আছে কিন্তু, কিন্তু গাড়ীত কি হয় বমি আহে আৰু মাথা ঘুৰাই।
নাজানো ৰে কিয় মোৰ লগৰো আছে তেনেকুৱা এ তিনি চাৰিজন মান আছে। কতো যাব নোৱাৰি এনেকা বাছত। বাছত গ'লেই সেতৰ বমি হয় বাছত বুলিয়ে নহয় ধৰা। লাগিলে সৰু গাড়ী হওক বাছত হওক মানে দূৰলৈকে ট্ৰেভেলিং কৰিলে তোমাৰ বমি হয় কিনে আকৌ মাথা ঘূৰাই।
সেইটোয়ে সেইটোয়ে তোমাৰ সেইটো কাৰণ হয় সিহতে ইমান ইনজয় কৰিব নোৱাৰি। মানে ইনটাইম মানে খু খুৱাতে গ'ল আৰু বাছটোত। তাৰপিছত আমি গ'লো অহ তাৰপিছত আমি গ'লো আমাৰ ফাৰ্ষ্টডিচেনত। আছিলে লাইকলুম। চিলংত চেৰাপুঞ্জী লাইটলুম। তো। আমি চালো মানে তাত অহ। আমি ৰখিলো আৰু তাত মানে সিন্তৰ মানুহ বিলাকে এটা লেমন টি এটা দিয়ে হ। লেমেন টি টো আমি চবে। খালো ভাল লাগিল অলপমান বেলেগ এক্সপিৰিয়েঞ্চ হ'ল ন। আমাৰ ঘৰত। বনোৱা চাহ আৰু সিন্তৰ চাহতো বেলেগ। বেলেগ হয়, তাৰপিছত। তাত অলপ ফটো উঠিলো ফটো। তাৰ পিছত তাৰ পৰা ওলাই গ'লো। তাৰপিছত এটা ওৰা কিপচ্। কটা আছে জানা না। তাকে চেৰা। পিছত তাত গ'লো আমি আৰু তাত যোৱা না দুটা ৰাস্তা আছে এটা নৰ্মেল হাড। ৰোট যাৰ মানে। ইমান চেকিং কৰিব নোৱাৰে ঠিক আছে। মানে ভৰিত কিবা। প্ৰব্লেম আছে। এতে নৰ্মেল ৰুতটোত যায় কিন্তু আমি চাৰিজনে কি কৰিলো এটা ৰাস্তা আছে পাহাৰৰ ওপৰ পৰা ঘূৰি ঘূৰি ঘূৰি ঘূৰি ট্ৰেক কৰি যায় মানে। ডেষ্টিনিচনত। চ' আমি সেইটো সেইফালে গ'লো ওপৰত ট্ৰেকিং কৰি পেলাই মানে তাত ট্ৰেকিংটো বহুত ইমান ইজিও নহয়। আমি যেতিয়া আব। ছিলো ন আগৰ পৰা মানুহ আহিছিলে দুটা গ্ৰুপে আহিলে। কৈছে কি গাড়ী। আমিটো বহুত কষ্ট পালো আমি এইকাৰণে ঘুৰি দিলো আৰু তোমালোকেতো যাব পাৰিব পাৰা কিন্তু মইতো এইটোয়ে তোমাক কৈছো কি নৰ্মেল ৰুটোৱে ব'লা এইটো বহুত হাৰ্ড আছে কিন্তু আমি এতিয়াও মানে আমাৰ মন আছিল কি এইফালে যাবলৈ আমি গ'লো তাৰপিছত গৈ গৈ পাই পাই গ'লো আৰু ঠিক আছে কাৰো একো নহল। ভালকে পালোঁ আৰু তাৰপিছত আৰু
ট্ৰেকিং ট্ৰেকিং কৰি মানে বহুত অশান্তি লাগে জানা মায় মই সেইদিনা তোমাৰ এ ইয়াত গৈছিলো পাহাৰত গৈছিলো দুটা পাহাৰ ধৰা পাৰ হৈ কিনে, এ ৱাটাৰ ফল আছিলে বা তালৈকে কিমান খোজ কাঢ়িব লগা হৈছে ৰে বহুত কষ্ট হৈছে পানী খাইছো। বহিছো। লাষ্টত উপায় নাপায় মানে মই আৰু মোৰ লগৰজনে লাঠি লৈ লৈছো অহ, বহুত মানে অশান্তি লাগে পৰিচয় দি খাই যায়গে।
সেইটোৱে মানে টেকিংটো তেনেকুৱাই মানে ওপৰত আৰু শ্লিপ আছে ন বহুত।
উম শ্লিপ আছে, ময়ো মানে যাম- যাম ভাবি আছো তোমাৰ তালে।
অ আচ্ছা, তুমি আমি যাম দিয়া মানে অ পিছত যাম আৰু এতিটোতো যোৱা হৈয়ে থাকে কেনো উইকেণ্ডছত
উম হয় এ এতিয়া সময় নাই আৰু কাৰণ মইতো জুলাইত তোমাৰ চেৰগাও যোৱা প্লেন বনাই আছো
ইফালে যাবা ন?
ডেৰগাঁও যাম তাৰপা তাত গ'লে মানে কাৰণ এতিয়াতো এনেও ইয়ালৈ যোৱা নহ'ব আৰু। মেঘালয় যোৱা নহব, মেঘালয়ৰ ছিজন যাব আৰু
অ' সেইটোতো হয় বাৰু।
মেঘালৈ গৈ লাভ নাই আৰু এনেই তাতে গৰম দিনতহে যায়। কোনোবা এদিনত অৰুাচল চাইডে যাব লাগে বৰফ- চৰফ চাবলৈ।
অ'।
সেইটো কাৰণে এইফালে যাম বুলি ভাবিছোঁ আৰু।
উম, পাৰা সেইটো ভালে জাগাটো শ্বেৰগাঁও।
ভাল - ভাল।
সেইটোত মই যোৱা নাই বাৰু, মই যাম বুলি ভাবিছো। মই যাব পাৰো নেকি? তোমালোক
পাৰিবা অ, তোমাৰ কিবা স্কুটি বা বাইক আছে নেকি কিবা? নিজৰ গাড়ীত নগলেও ধৰা মই মিলাই দিব পাৰিম। বা আমাৰ মানে ধৰা ডাঙৰ গাড়ী লৈ যোৱা কথা আছে, তেনেকে ছেভেন চিটাৰখন লৈ যাম বুলি ভাবিছো, তাতে ধৰা বহি কিনে যাম আৰু ভালকে।
আচ্ছা হ'ব পাৰে, মানু, কিমান আছে মানুহজন?
মানুহ এতিয়া ছয- সাতজন মান আছে, বেছি নাই।
আচ্ছা মই আহিলে তোমাৰ আঁঠজন মান হ হ'ব, হ'ব যাম বাৰু, আৰু কি কি কাপোৰ কিনি কিনিব লাগে
কাপোৰ এতিয়াতো বেছি নালাগে, কাৰণ ধৰা এতিয়া ইমান তাত ঠাণ্ডা নাই। নৰ্মেল তুমি কাপোৰ পিন্ধা বা বেকআপৰ কাৰণে কিবা তে লৈ যাবা আৰু বেগত। আৰু মেইনলি তোমাৰ ৰেইন কোটটো ল'বা তাতে বৰষুণ দিয়ে যে। অ, এনেকা জেগাত বৰষুণ দিয়ে। এই যোৱা তবাৰ মানে মোৰ লগ এটা লগ গৈছিলে, তোমাৰ সিহঁতে মোক লগ নল'লে, বেয়া দুখ লাগিছে।
অ', আচ্ছা, আচ্ছা, একো নাই দিয়া, এইবাৰ আমি যাম ন'।
সিহঁতৰ লগতেই মানে ধৰা যাম আৰু। এইবাৰ।
ময়ো যাম, তেনে হ'ব তুমি মোক ইনফৰ্ম কৰিবা দিয়া।
অ'কে ঠিকে আছে হ'ব বাৰু দিয়া অ'কে বাই, বাই তোমাৰ বাইক চেক আছে নহয়? অ'কে। ঠিকে আছে দিয়া।